হেল্ল'
হেল্ল'
অ', দাদা ক'ত আছে আপুনি?
মইতো ডিউটিত আছোঁ।
এ, শুনক না মই, মই এ, আছোঁ ৰ'ব ঘৰতে। উম, শুনক না এটা কথা কওঁ। মোক এখ, মোক মোক এখন ছেকেণ্ড হেণ্ড স্কুটি চাই দিয়ক না।
ছেকেন হেণ্ড নতুন লৈ লোৱা, কি ছেকেন হেণ্ড ল'বা স্কুটি আৰু।
এ, নহয় নতুন কিস্তি দিবা দিগদাৰ হ'ব নহয়, ছেকেণ্ড হেণ্ড দিয়ক, আপুনিতো এনে পায়ে ন' ঘূৰা ফুৰা কৰি থাকে। যদি পাই মোক খবৰ দিব না।
নাই, নাই মইতো চামেই, যদি ভাল ভাল এই কি কয় কন্ডিশনত, পাওঁ মই স্কুটি তেতিয়া তোমাক জনাম, দু-দুই তিনি কৈছিল মোক, স্কুটিৰ কাৰণে কিন মই এটা চাইছোঁ স্কুটি তাৰ এই কি কয় কণ্ডিশনটো ভাল নহয় আৰু দুটা আছে চাই লওঁ মই।
অ', চাই কিনে খবৰ দিবচোন। আপোনাৰ বাবুটো ভালে আছে?
একদম বঢ়িয়া আছে, বাবু স্কুল যায়, বাবুৰ ৰিকজাত আৰে বাবুৰ এক্সাম চলি আছে এতিয়া।
অ' ভাল হৈছে নে, দিব পাৰিছেনে এক্সাম?
ক'ত দিব পাৰিছে মানে সি এ কি কয় মাটা টোত ভাল কিন্তু ৰাইটিংঅত
অহ'
একদম জি'ৰ।
নাই নাই নাই হ'ব, এতিয়া দিছেহে মাত্ৰ। মানে লিখিব দি থাকিব উম, ঘৰত মানে বহি দিব এনেকে দি কিনে তাক যি ইচ্ছা চ'ব লিখিব দিব, আৰে সিটো আগতেও চোন ওৱালে চোৱালে লিখি চিকি শেষ কৰি দিয়া আপুনি দেখাইছিল নহয় মোক।
ওৱালে চোৱালে লিখে এনে যদি বহিত যদি লিখিব দিওঁ নিলিখে ই।
লিখিব এনেকে মানে অ' আপোনাৰ উম। ৱাইফকো লিখিব দিব দেখাব এনেকে দেখি দেখিলে তেতিয়া আপোনালোকক লিখা দেখিলে সিও নিজে লিখিব। আপুনি যাই আপুনি যাই কিনে তাৰ ওচৰত বহি কিনে লিখি থাকিব সিও লিখি থাকিব তেতিয়া।
মই তোমাক এটা এ কি কয় সৰু কথা কওঁ, মাইক দেউতাক কৰ ওচৰত কোনো মানে ল'ৰা ছোৱালীয়ে নপঢ়ে। আৰু এই কি কয় বাবুৰ ওপৰত আমি খং উঠ মানে খং কৰিবও নোৱাৰো জানানা?
উম, নালাগে খং কৰিব, কিয় খং কৰিব লাগে আৰু এতিয়া স্কুল দিছে নহয় আহি যাব। এনেও আহি যাব, মোৰ বাবু সেনেকুৱা আছিল। কিন্তু
কিন্ত,
মানে সি লিখা নিজে পঢ়ে খালি দেখাই দিব আৰু
অহ'
এই স্কুলত আপোনালোকৰ এডমিশ্যন কিমান লৈছিল বাবুৰ।
এই বহুত পৰিলে।
কিমান, কিমান লৈছে।
পঁচিছ হাজাৰৰ নে কি কয় চামথিং পৰিলা টুৱেন্টি ফ্ৰাইভ থাউজেণ্ড নেকি?
ফ্ৰীচ মাণ্ঠলি ফ্ৰীচ মাণ্ঠলি মাণ্ঠলি ফ্ৰিজটো কেনেকে দিব লাগে মান অ' অমান মানে গমেই নাপায় কিমান লয়।
নাই।
মাৰ মাহত দিব লাগিব নে আপোনাৰ দুমাহ বা ছয় মাহ এনেকে দিব।
মানে একমাহতো ফ্ৰী আছিল।
অ' অ' অ'।
এক মাহ ফ্ৰী আছে, ঠিক আছে আৰু নেক্সট মাহৰ পৰা এই কিমান বা আহে।
অ' মানে আগতে সিহঁতে নকয় নেকি? মানে কিমান ফ্ৰীচ আহিব এইটো কথা নকয়। এতিয়া নিজে গ'ম মানে সিহঁতে এতিয়াহে ক'ব।
আৰে গোটেইখিনি কাম মোৰ এই কৰিছে ৱাইফে। মোৰ কাম কি জানানা পইচা তাইক দিয়া তাৰ হাতত বাচ সেইটোৱে জানো টুৱেন্টি ফ্ৰাইভ থাউজেণ্ড চামথিং মই ৱাইফৰ হাতত দিলোঁ।
অহ'
বাচ।
সেইটোৱে আৰু, আৰু শুনাও‌ দা এই মানে আপনাৰ-আপনালোকৰ ওচৰত এনেকে ধৰক কোনোবা চিনা কি যদি মানুহ আছে, এনেকে কেক, চেক যদি বনোৱা শিকে এনেকে ক'বচোন। মই, মই শিকাম মান
মই আপোনাক ষ্টেটাচটো দি দিম।
আতচ্ছা তুমি জানা নেকি? কেক বনোৱা?
অ', অ', মইতো শিকাবয়ে কিয়, মোৰ ষ্টেটাচটো চোৱা নাই নিকি?
নাই চোৱা।
মইতো এডভাৰটাইজ কৰিছোঁ ন' কোনোবাই যদি শিকে মানে শিকাম আৰু, গাঁৱত গৈছোঁ। গাঁৱত এইবিলাক দিছোঁ, আপনাৰ বেনাৰ বিলাক এনেকে দিছোঁ। অ', মানে ইয়াতে এতিয়া গৰম বন্ধ হ'ব ন' জুলাই মাহত। তাৰ পৰা জুলাই মাহত গৰম বন্ধ হ'লে, মই মানে উ যোনে মানে কনটেক কৰে আৰু সেনেকে গ্ৰুপ চিষ্টেম কৰি কিনে শিক কাম আৰু। অলপ মানে প্ৰব্লেমো আছে।
অনলাইনো দে কিবা এটা
অনলাইনত নহয় মই, অফলাইনে শিকাম, গৈ কিনে শিকাম, সিহঁত আ, যদি পাঁচটা মান হৈ যায় আপোনালোকৰ ঘৰত ধৰক ওচৰত যদি কোনোবা পাঁচজনী মান হৈ যায়। তেতিয়াহ'লে মই নিজে গৈ কিনে শিকাম সিহঁতক, তাত ধৰক সিহঁতৰ কোন কাৰোবাৰ এটা এক ঘৰ মানুহ তাতে শিকালোঁ, নহ'লে এটা ৰুম ল'লো তাতে ভাড়া দিব লাগিব। মানে সেনেকে শিকাম।
চাওঁ মইয়ো সুধি কেনে চাবা লাগিব।
সুধিবচোন চাৰিজনী, পাঁচজনীমান হ'লেও মানে হৈ যাব আৰু। যদি শিকে আৰু, মই দিম বাৰু আপনাক ভাটাচইটো আমাৰ হোৱাটছএপত মই দিম দিয়কচোন পঠাই কিনে আপুনি ষ্টেটাচ দিলে সেনেকেই হৈ যাব।
ঠিক আছে, তুমি এবাৰ দিবা মই ইষ্টেটাচটোত দি দিম, তাৰপিছত চাওঁ আৰু ওচ আৰু ওচৰৰ যোনবিলাক ছোৱালী আছে, সুধিম মই।
অ', সুধি সেনেকে সুধিবচোন সুধিলে আৰু কমতে দিছোঁ বেছিও মানে আপোনাৰ পইচাৰ এমাউন্টটো বেছিয়ো ৰাখা নাই। পোন্ধৰশ ৰাখিছোঁ, যদি গ্ৰুপ চিষ্টেম মানে ধৰক পাঁচজনী একেলগে শিকে, তেতিয়াহ'লে টেন পাৰ্চেন্ট আকৌ ৰেহাই কৰি দিছোঁ।
অ', আচ্ছা ভালে।
অ', সেইকাৰণে মানে উম, সেইকাৰণে দিছোঁ নহ'লে আৰু নাহে ন' আৰু ইমান পইচা মানুহে মানে দিবও নোখোঁজে।
অ', অ', হ'লতো আজিকালি এইবিলাক মানে চবেই গুৰুত্ব নিদিয়ে এইবিলাকত জানানা
অ', গুৰুত্ব নিদিয়ে। গুৰুত্ব নিদিয়ে মানে, মানে ধৰক কম ক কম যদি প্ৰাইচ ৰাখি দিওঁ, তেতিয়াহ'লে মানে শিকিবও পাৰে আগ্ৰ শিকিবয়ো পাৰে এনেকুৱা আৰু সেইকাৰণে প্ৰাইচটো কমকে ৰাখি দিছোঁ, এই মই পঢ়া স্কুলখনতো গৈছিলোঁ যোৱা কালি অ', মানে তাতে স্কুলত যায় কিনে তাতেও মানে আপোনাৰ হেই কৰিচ উম, এই কৰিছোঁ আৰু এই মানে এডভাৰটাইজ কৰিছোঁ আৰু তাৰে স্কুলৰ উম, ছাৰক লগ কৰি কিনে। এহ ছাৰক কৈছোঁ আৰু কৰি দিয়ক মানে ফাৰ্ষ্ট ইয়েৰ, ছেকেণ্ড ইয়েৰ ল'ৰা ছ ছোৱালী বিলাক আছে ন। অ' তাই সিহঁতে হে কৰিছে, এতিয়া আজি ফোন কৰিছে বাৰু। এজনীয়ে ফোন কৰোঁতে, মই কৈছোঁ হ'ব দিয়া পাঁচটা, ছয়টা মান গোটাই লোৱা। মই তেতিয়া গুচি যাম এনেকে কৈছোঁ আৰু আৰু আত্মসহায় গোট বিলাক আছে নহয়, সিহঁতেও মানে ধৰক এই কৰিব, তাতে।
উম, উম, চাওঁ মই কোনোবা যদি এ কি কয় ওচৰত ছোৱালী বিলাক আছে, য'ত
অহ'
কিবা হেই কি কয় সুধি চাম যদিৰ এই কি কৰি শিকি এনতে যদি নে কি কয়, কৈ চাম মই।
উম, কৈ চাব এনে সুধি চাব।
এ এ উম।
এই কৰি দিম দে চাহ তাহ খালে নে?
ক'ত খালোঁ চাহ এতিয়ালৈকে অহ' অ'।
অ' মানে কি জানে আহ ৱাইফক ক'লে ধৰক, অ' তেওঁতো কাৰোবাক কাৰোবাক চিনি পাই ন এতিয়া ঘৰতে থাকে, শিকো দে এনেকুৱা আৰু যদি আৰু পাঁচ জনী মান ওলাই যায়। আপোনাৰ ৱাইফক বাৰু নালাগে দিয়কচোন, মই কৰি দিম যদি ওলাই পাঁচ ছয় জনী মানে ওলাই দিয়ে, ৱাইফৰ পইচাটো দিব না নালাগে মোক সেনে
অ' অ' আ আৰে মোৰ ৱাইফৰটো এক ছেকেণ্ডৰ ৰেষ্ট নাই জানা না?
উম।
মই যদি ডিউটিত থাকোঁ, বাবুক ৰাখা, ঘৰৰ কাম কৰা, তাৰপিছত খানা, চানা বনোৱাঁ।
উম।
এক চেকেণ্ডনো ৰেষ্ট নাপায়।
অ'। নাই ঘৰত থাকিলে হয়ে, আৰু ঘৰত আৰু কিমান কাম থাক কে আমি এতিয়া ঘৰৰ কামো কৰোঁ, আকৌ ডিউটিতো আহিব লাগে, বহুত দিগদাৰ আৰু বহুত কষ্ট।
সেইকাৰণে মই যদি এই কিয় ডিউটি, চিউটি নাথাকিলে ঘৰৰ অলপ হেল্প কৰি দিওঁ, ঘৰত অ'।
উম, আপনিতো বাৰু এনেয়ো হেল্প কৰে দিয়কচোন, বাহিৰতো হেল্প কৰে আপুনি।
উম।
ডিউটিতো হেল্প কৰে।
উম।
কৰিব লাগে দিয়ক। এতিয়া কি? আ, ঘৰত এইটোয়ে লাইফ আৰু কি কৰিব, ঘৰত এতিয়া কেতিয়া যাব?
চাওঁৰে এতিয়া ছুটি, টুটিয়ে নাপাওঁ।
অ'।
মেনেজ কৰি যাবা লাগিব কিবা এটাকে।
উম, উম, মই যাম, মই আমি মানে তাতে যোৱা প্লেন কৰি আছোঁ, আমি মানে এইবিলাক সেইকৰি দিব লাগিব, কেনেকে যাব পাৰি, কি কৰিব লাগে, এনে কৈ দিব লাগিব গ'লে।
অ' আচ্ছা কিবা আনবা লাগিব নেকি তোমাৰ কাৰণে?
আনিব তাতে কি পায়।
কি বা পায় তাতে? চব বস্তুটো এটায়াও পায়। ঠিক আছে এইবাৰ এইবাৰ গ'লে আনিম চবৰ কাৰণে আনিম আৰু। এক কি কয় ঠাণ্ডা যদি যাওঁ তেতিয়া ভাল।
উম।
গৰমত আনবনোৱাৰী তিনি তিনি দিন আহ
ট্ৰেইনত তেনেকে লৈ আহ
উম, উম এই এইবাৰ যদি যাওঁ তহ'তৰ কাৰনে ভাল বস্তু তু আনিম, আৰু মোৰ ৱাইফে যদি আনে নহয় সি দুই ঘন্টাতে আহি পায় গুৱাহাটীত জানানে। সি টো এই কি কয়, ফ্লাইটত অহা যোৱা কৰে নহয় বাবুক লৈ কেনে। হেল্ল'?
হেই কাৰনে, উম। অ' দিয়ক অ' দে হ'ব দিয়ক, উম।
উম, দিয়া।
দিয়ক, দিয়ক উম উম।
ঠিক আছে হ'ব ন, হেল্ল'?